হ কাপ
শুনিছেনে?।
অ', শুনিছোঁ শুনিছোঁ আপুনি শুনি পাইছা।
অ', অ', কি কৰিছেনে আপুনি?
মই এনে বহি আছোঁ আপুনি কি কৰি আছা।
এই ময়ো এনেই বহি আছোঁ অ'। নাস্তা খালেনে অ', খালোঁ খালোঁ তুমি আপুনি?
অ', ময়ো খালো, ময়ো খালো।
অ', বাকী ঘৰৰ ফালে সকলোৰে ভালনে?
অহ চবে ভালে আছে। আ আপোনাৰ পালে চবে ভা
অ', অ', চব, চব ভালেই আছে মানে এতিয়া এতি এতিয়াতো গৰমৰ বন্ধ চলি আছে ন তো আপুনি মানে ক'ৰবাত ফুৰিবলৈ গৈছেনে?
নাই ফৰিবেললে মই গিয়া হততছো মানে শ্বিলং
অ', অ'।
দাদা অলপ বৰ্তমান গুৱাহাটী তে আছো আপনি ক'ত আছে নেকি।
এতিয়া মই গুৱাহাটীপুৰাত মানে মোৰ গাঁৱলৈ আহিছোঁ।
অ', গাঁৱলে আছাআপুনি।
অ', অ', তেনেকেই আৰু মানে এতিয়া অ', এতিয়াতো গৰমৰ বন্ধা বুলি পঢ়া শুনাতো মানুহৰ মানে নচলেই হৈছে আৰু হয়নে।
অ', ঠিকে কৈছা আপনি পঢ়া-শুনাৰ হোৱাাই নাই মানে ভালকে আপোনাৰ মানে এতিয়া কি পঢ়ি আছা আপুনি।
মই এতিয়া বি এ থাৰ্ড ছেমিষ্টাৰ পালোঁ এইবাৰ।
বি এ‌ থাৰ্ট চেমিষ্টাৰ মোৰো বি কম থাৰ্ট চেমিষ্টাৰ।
অ', আচ্ছা আমি একেই লগতে।
অ', ভালে আপোনাৰ মানে আহ কি মেজৰখন কি হয় মেজাৰ চাবজেক্ট।
মোৰ মেজৰ চাৱজেক্টোৱ অসমীয়া দেই।
অসম অসমীয়া আপোনাৰ। অ', মোৰ তো ফাইনেন্স হয় মান বি কম আছিলে মই মোৰ ফাইনেন্স হয়।
অ', অ', এতিয়া মানে পঢ়া শুনা পিছে কেনেকুৱা চলিছে।
নাই মানে কৰা হোৱা নাই মানে এটা। বন্ধ না অহা মাহত হে খুলিব এতিয়া কলেজখন ইয়াৰ পিছতে চাম কি কৰা হয়।
হয়, হয়। তো আমিতো আৰু আমাৰ নিজৰ কামটো নিজে কৰিব লাগিব হয় নে পঢ়া কামটো।
উ এইটো মানে খুলিলে মানে পঢ়া শুনা কৰিব লাগিব পাছত কলেজখন খুলিলে মানে এটো হৈ যাব মানে পঢ়া শুনা মন দি পেলাই লগ হৈ যায় কিয় এক্সাম টো হৈ যায় না মানে কলেজটো মানে কি হয়। কলেজৰ পিছতে আপনি চাব পাৰে কি কাম কৰা হয় কি কাম কৰা ন হয় কি কলেজ একদম ভালকে দিবা লাগে মানে অলপ চব, এক্সামবোৰ।
সেনেকেই আৰু হম,
কলেজ খতম হ'লে হ'লে কি কৰা শিক্ষা আছে, আপোনাৰ মানে কি কৰিব মন আছে আপোনাৰ।
মোৰতো এনেই, মনটোৱা ত, কি ক'বা আৰু মানে মোৰতো পুলিচ অফিচাৰ বনাৰ মন আছিলে।
এতিয়া মন নাই নেকি আপোনাৰ?
হা,
মানে আপুনি কৈছে আছিলে, ত মানে আপোনাৰ মনতটো কি হ'ল মানে বনাৰ মন নাই
মানে এতিয়া চোৱা, আছিলে সেইটোৱে মানে এতিয়াও আছে কিন্তু মই এবাৰ কনস্ট টেবলতহে মানে আবেদন কৰিলোঁ, ত কি হয় দেখা যাওক।
আপনি ফৰ্ম খন ফিল আপ কৰিলে মানে ম
হয় হয়, কৰিলোঁ।
অ, মানে আপোনাৰ ই, পি এছৰ না।
হা, হা,
এপি এছৰ ফৰ্ম ফিলাপ কৰিছে ন কিহৰ ফৰ্ম ফিলাপ কৰি
ইয়ে কনষ্টেবল, আছাম পু, অসম পুলিচৰ হয়।
ঠিক আছে, ঠিক আছে, নহয় মানে কনষ্টেবল পাইলে মানে অলপমান কনষ্টেবল কৰি কৰি আপুনি পঢ়িব পাৰে পঢ়ি পেলাই আ, মানে এপি এছ দিবা পাৰে। এ, পি, এছ, মাৰ ম এ, পি, এছৰ, ত দি পেলাই মানে ভালকে দিলে আপোনাৰ ক, চাকৰিটো ডাঙৰ হৈ যাব এ'ত মানে
হয়, হয়, এনেকে কৰি কৰি গ'লে মানে কি হয় অভিজ্ঞতাটো হয়।
মানে কোনো কাম সুৰু ডাঙৰ নহয় আৰু মানে চ'ব কামে সমানে হয় আৰু আজিকালি।
হয়, হয়, এতিয়া মানে আমি এইবোৰৰ পৰা যদি কৰি কৰি যাওঁ পিচলেকে আমাৰ কি হ'ব অভিজ্ঞতা হ'ব, হয়নে এতিয়া যদি এইবোৰ সৰু সুৰা মানে পৰীক্ষাবোৰ দিওঁ পিছলৈকে আমি ডাঙৰ পৰীক্ষাও দিব পাৰিম নহয়নে বাৰু।
উম, ঠিক আছে, ঠিক আছে, আমেনে ইতা বাৰু পৰীক্ষা মানে দি থাকিলে অলপমান আদতক্ষণ হৈ যাব না পৰীক্ষা কেনে দিব লাগে পৰীক্ষাত কেনেকে বহিব লাগে কিমান জল্দি টাইম বোৰ থাকে কিমান জল্দি লিখিব লাগে এইটো চ'ব মানে আপোনাৰ হাত ত, আহি যাব আৰু।
হয় হয়। তেনেকেই আৰু বাকী তুমি মানে তোমাৰ কি কৰিব মন আছিলে? আছে মানে।
অ, ন মোৰো মানে এনেকা আপোনাৰ কম্পিউটাৰ ফিলত যোৱাৰ মন আছে মানে কম্পিউটাৰ ফিল্ড পৰা যায় মানে আপোনাৰ চাইবাৰ চিকিউৰিটী নহ'লে চফ্টৱেৰ ইঞ্জিনিয়াৰ এইটো লাইনত যাম মানে ডিগ্ৰী খতম হোৱাৰ লগে লগে।
অ, ঠিকেই ভালেই।
এটো মানে এতিয়াটো মানে আজ- অ, তেনে টাইম বোৰ বত লগে লগে শেষ হৈ আছে না, ত মানে যেনেকা টাইম বোৰ এ, নহয় মানে ভাবো চাকি মানে আজিকালি কিয় হয় চবে ভাবে আৰু আজি পঢ়িম, আজি পঢ়িম, আজি পঢ়িম, এনেকা ভাবি ভাবি এক্সামে আহি যায় আৰু আৰু বেলেগ দিন
হয় হয় সেইটোয়েই সেইটোৱে ল'ৰা-ছোৱালীবোৰক বেয়া কৰিছে যে আজি ফোন চাম কাইলৈ পঢ়িম। কিন্তু সেই কি, এটো চাবা হা আমাৰ মোবাইল ফোনটো আমাৰ কাৰণে, আমাৰ কাৰণে, বহুতেই ভাল। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ কাৰণে বহুতেই বেয়া, কাৰণ সেইটোৱে আমাৰ পঢ়াত ন বাধা কৰা হয়নে, সেইটো চাই থাকিলে আমাৰ পঢ়িব মন নাযায়। কিতাপৰ ওচৰত যাব মন নাযায়, ফোনটয়ে চাই থাকো। কোৱা অলপ পিছত পঢ়িম, অলপ পিছত পঢ়িম, দুটা ভিডিঅ' চাই লা দুটা ৰিল চাই লা তেনেকুৱা নহয়নে বাৰু।
চাব মানে আজিকালি মানুহ কি হয়। পঢ়া শুনাটো বাৰ দি থাক মানে অলপ পিছত‌ পঢ়িম, অলপ পিছত পঢ়িম, মান কৰি টাইমবৰ শেষ যায় আৰু মান আজিকালি কামতো চাৰে সাত তাত মাতিছে আৰু।
উম', হম' হয়। উম', তেনেকেই আৰু। এতিয়া আৰু মামাকতো
অহ, কওঁ। অহ, কওঁ কোৱা কি কৈছিল আপুনি?
এতিয়া আমাক পঢ়া -শুনাৰ ক্ষেত্ৰতো মোক পঢ়া শুনা বহুতেই জৰুৰী। কাৰণ এতিয়াৰ -এতিয়াৰ যুগটো এনেকুৱা হৈছে যে নপঢ়িলে আমাৰ একোৱেই নাই হয়নে?
উম' ঠিক আছে মানে এটা পঢ়া শুনাটো লাগা হৈছে মানে পঢ়া শুনা ভাল হলে তেতিয়া আপুনি কাম বোৰ পাব নহলে কিবা কিবি কৰিব পাৰিব। এটা গম পাব, মানে কি বস্তু বেয়া। কি বস্তু ভাল হয়, কি বস্তু দিয়া হয়, বহুত গম পায় মানে অলপ অলমান অলপমান ভাল থাকে। অলমান অহ, চব বস্তু গম পোৱা হৈ যায়। এনেকা হৈ যায় অলমান পঢ়া শুনা ভালে
হয়, হয়।
কিছুমানে আজিকালি কি হয় মানুহবোৰৰ যেনেকা।
কি কৰিবা
অহ, অলমান মই । অহ, পঢ়ি পেলাই লাভ নহয়, পঢ়া শুনি এৰি পেলাই বেলেগ কামবোৰ কৰি লয় এনেকা। সেই পঢ়া শুনা অলমান মানে অহ, বেছি পৰিমাণ হলেওঁ মানে আপাৰ টোৱেলভ্য লাগে পঢ়িব লাগে মানে, ইটা আপোনাৰ অলপ মান পঢ়া শুন মানে অলপমান থাকিলে তেতিয়া মানুহবিলাক আপোনাক আপুনি কিবা অহ, কিবা বেলেগ কাম কৰা শিক্ষা থাকিলে মানে আপুনিটো টেন ন' টুৱেলভ লৈকে পঢ়িলে আপুনি কৰিব পাৰা, আৰু মানে সেইটো মই ভাবো আৰু।
সদায় নিজৰ কাৰণে, কাৰণ এতিয়া আমি ক'ৰবালৈ গৈছোঁ বা কিবা চাইন বৰ্ড এখনে চাব লগা হ'ল ত' তেতিয়া আমি নিজে চাব পৰা হয়নে? কিছুমান মানুহে কি কৰে মানে, চাইন বৰ্ড খন চাব লাগিলেও চাব নেজানে, বেলেগ মানুহ যায় বেলেগ মানুহক লগ পাই পেলাই শুধে দে এইফালে ক'ত যায় বা সিফালে ক'ত যায়, এইখিনি কি ঠাই হয়নে? কিন্তু আজিকালি এনেকুৱা হৈছে, চব চাইন বৰ্ডটোত লিখাই থাকে হয়নে? তই মই তেনেকে চাব পাৰোঁ।
হয়।
হয় মানে পঢ়া শুনাটো লাগা হৈ যাব না, এ আজি মানে কি হয় আজিকালি মানুহবোৰ পঢ়া শুনাটো বেছি বাদ দি আছে মানে বেলেগ বেলেগ কামবোৰ কৰি থাকে মানে, অ' এনেকা টেন খতম হোৱাৰ লগে লগে বেলেগ কাম বোৰ কৰা, কিবা কৰে মানে কামবোৰ কৰা বেয়া কথা নহয় মানে আ সেই কামবোৰ লগত পঢ়া-শুনা কৰিব লাগে, মানে দুটা একেলগে কৰিব লাগে যেনে আপোনাৰ ঘৰত অলমান প্ৰব্লেম হৈ আছে, কিবা লাগা হৈ আছে তাৰপে কামবোৰো কৰিব পাৰে, পঢ়িব পাৰে। মানে এনেকা‌‌ নহয়, মানে কি আপুনি কামবোৰ কৰি আছে পঢ়া-শুনাটো বাদ দিয়া। মানে দুটা একেলগে চলিব লাগে, মানে পঢ়া-শুনা বা কাম কৰা। মানে অলমান কষ্ট হ'ব, কষ্টতো অলপ টাইমৰ কাৰনে থাকে মানে‌ অতি কষ্টতো মানে ভাল হৈ যাব, আপোনাৰ শেষ হৈ যাব তেতিয়া আপনি ভাবিব। অ', কষ্টটো ভাল আহিল, তাৰমানে মই আৰামত থাকিব পাৰো এনেকা আৰু।
হয়, এনেকে কথা এষাৰো আছেনে যে কষ্ট-কষ্টৰ ফল সদায় মিঠা হয়নে?
এইটো মানে কষ্টটো চবৰ জীৱনত থাকে আৰু কিবা ন' কিবা বস্তুৰ কষ্ট থাকে, এ এইটো মানে ত' আপনাৰ ওপৰতে কষ্ট কি কৰে আপনি, মানে কষ্ট কৰিব আৰু আপনাৰ পঢ়া-শুনো চাব ন'হলে কৰক কষ্ট কৰি থাকিব পঢ়া খিনি এৰি দিব, এনেকা আপনাৰ মইতো ভাবো মানে এ মানুহবোৰেতো পঢ়িব লাগে, পঢ়াৰ লগত কষ্ট কৰিবাই লাগে অলপ মানে চবত যীবোৰৰ কষ্ট থাকে কাৰবাৰ বা গা বেয়া থাকে, কাৰবাৰ কিয়া বি কিবা বেয়া থাকে। ত' মানে চবৰ জীৱনত কষ্ট থাকে লকিন কষ্টতটো কেনেককা চাব লাগে এইটো মানুহ ওপৰত হয় আৰু।
হয়-হয়।
যেতিয়া মানোনু ডাঙৰ হয়ে তেতি মানুহ বনে আৰু মানুবিলাক।
হয়-হয়-হয় তেনেকেই আৰু। যিকোনো ক্ষেত্ৰতে আমাক আমাৰ পঢ়াততো আমাক লাগিবই আজিকালি মানে এনেকুৱা হৈ গৈছে। নপঢ়িলে ত' আজিকালি আমাক চৰকাৰৰ বহুত এ অসম চৰকাৰে আমাক বহুতখিনি সুবিধা দিছে হয়নে। পঢ়া ক্ষেত্ৰত মইনা আঁচনি যেনেকে ছোৱালী সকলক, লৰা সকলক বাবু আঁচনি। ছেনীৰ পৰা সকলো দিছে স্কলাৰশ্বিপ দিছে হয়নে। বহু কিবা কিবি দিছে।
কৰি আছে মানে আপোনাৰ মইনা শুনে বাবুকনা শুনে অলমান ভয় কৰি আছে। আহনেক খাবাৰ খাবাৰ অলপমান কৰা নাইিবা হয় যায় ঘৰ ঘতি ভাল নহয়। পইচা লগা হৈ যায় ত' এখনে কামবোৰ কৰে। তেতিয়া মানেতো অলপমান কলেজখন আহিলে চেষ্টাপোন পাই যায় আপোনাৰ অলপমান এক হাজাৰ হলেও মানে পা হয় তাৰ এইটো আপোনাৰ এই পইচা খিনিপ কলেজত ফিজ খিনি দিবা পাৰে।
হয়-হয়।
ঠিক আছ তবলাক। সখিন তাৰ মানে চৰকাৰ আহ যেনেকুৱা কৰে আছে।
হয় চৰকাৰে আমাকতো বহুতে সুবিধা দিছে পঢ়া ক্ষেত্ৰত। আজিাল খি মানে আহ, আমাৰ কি মানে যেতিয়া আমি মানে ডিগ্ৰী পাওঁ ন' তেতিয়াহে আমাৰ ঘৰটোক অলপ চলপ কিতাপ কিনিব লাগে কিন্তু তাৰ আগলৈকেতো আমাক চৰকাৰে কিতাপো ফ্ৰী দিছে আমি কিতাপ নিকিনিব নালোঁ আমি পঢ়িব পাৰিছোঁ হয়নে।
ঠিক আছে দিয়া।
হয়। তেনেকে আৰু বহুতেই সুবিধা দিছে আমাক বহুতে সুবিধা দিছে পঢ়াৰ ক্ষেত্ৰত। কি কয় স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপসমূহ দিছে।
দিয় দে আ ভাল লাগিল তাৰ আপোনাৰ কথা পাতিলো।
হয়। ঠিক আছে তোমাৰ আপোনালোক কথা পাতি বহুত ভাল লাগিল নজনা কথা মই শিকিলো বহুতখিনি। ত' আকৌ কেতিয়াবা আমি কথা পাতিম এনেকৈ ঠিক আছে ৰাখিছোঁ।